হেল্ল'।
অ'। কি কৰি আছ।
মই আছো এনে আছো এইকেইদিন কাম চাম কৰি আছো বাকী তোৰ কি খবৰ? কি কৰি আছ।
আছো এ পঢ়ি আছিলো।
অ', অ'।
আছো আছো বাকী ঠিকে আছো। তোৰ কি কয় তো-তো মাহত হয়ালৈ গৈছ ছিলে চাগে ক'বাত।
অ', অ', নেপালত গৈছিলে। নাই আহা নাই।
আহি কালি মানে
অ অ অ অ। মই এই কথা এটা সুধিবলৈ ফোন কৰিলো, এই কি কয় মইতো যিহেতু এতিয়া অ অপেনত এমবিএটো কৰি আছোঁ নহ। আ, তই তইটো কি কয় পৰীক্ষা দি পেলাই এক্সাম, এনট্ৰেন্ঞ্চ দি পেলাই তই সেয়াত যাবি তই কৈছিলি কি কয় ভাল ইনষ্টিটিউচনত যাবি বুলি কৈছিলি আৰু কি কয় এতিয়া বহুতে কি কৰে নাপালে প্ৰাইভেটত কৰে তে এই তিনিটাৰ সেয়াৰ অলপ ডিফাৰেন্ঞ্চটো কচোন মানে এডভাণ্টেজ কেনে কোৱা হয়, কেনেকে কি হয়? কি পঢ়িলে ভাল হ'ব।
অ', মানে তোৰ প্ৰাইভেটত কৰিলে তোৰ বস্তুটো হ'ল প্ৰাইভেটত কৰিলে এতিয়া তোৰ পইচা বহুত লাগে, ছেকেণ্ড কথা ফাষ্ট কথা ছেকেণ্ড হ'ল তোৰ সেই তই প্লেচমেণ্ট পাওঁ নে নাই চাকৰি পাওঁ নে নাই এতিয়া প্ৰাইভেট ইনষ্টিটিউট এখনত ধৰ পঁচিশ লাখ টকা তই দিলি দিয়াৰ পিছত তোৰ হেৰি তই বেংকৰ লোন লৈ দিলি বাৰু ঠিক আছে এডুকেশ্যন লোন এটা ল'লি লৈ কিনে পঁচিশ লাখ টকা দি কিনে প্ৰাইভেটত কৰিলি। কিন্তু পঢ়াৰ পিছত তই সেই। তথাপিও প্লেচমেন্ট পাব লাগিব নহ। তই বোলে মাহত বোলে। পাই আছোঁ তই বিশ ত্ৰিশ হাজাৰ টকাৰ প্লেচমেন্ট বিশ ত্ৰিশ হাজাৰ টকা দি তই কেনেকৈ লোনটো মাৰিবি। এনেকুৱা কথা ন সেইটোৱে আৰু। প্ৰাইভেটত কৰা এতিয়া চৰকাৰীত কৰিলে অলপমান এইটো বস্তু ভাল হৈ যায় পইচাটো কমি যায় এতিয়া।। এনেকে তেজপুৰ। দুৰত কৰিলে দুই তিনি লাখ টকাতে হৈ যায়। সেনেকোৱা টাইপ পইচাটো কমি যায় প্ৰাইভেটতকে সেইটোয়ে আৰু। মেইন ফিজটোৰ ওপৰতে কথা আৰু ফিজটো মানে। কমি যায় আৰু গভমেণ্টত। আৰু মানে। প্ৰেছাৰ।
অ', এত-এতিয়া-এতিয়া চাপজ গ-চাপজ মই এইটোৰ একজাম দি, এন্ট্ৰেন্স দি পেলাই গভমেন্টত পাই গ'লো ঠিক আছে, এতিয়া কি গভমেন্টত পোৱা পিছত কি এইটো কি চিয়ৰ নেকি যে সি ভাল পেকেজে পাব। ভাল এট- তা সেইয়া লৈ
গভমেণ্টত পোৱাৰ পিছত মানে পেক কেছৰ কথা।
অ', পেকেজৰ কথা
অ', মানে গভমেন্টত পালে তোৰ, মানে ধৰ প্লেচমেণ্ট, প্লেচমেণ্টটোতো হয় তোৰ। প্লেচমেণ্ট হ'লে এতিয়া তোৰ- পেকেজটো তই ধৰ, ব-মানে পেকেজতো চবেতো ভাল পেকেজ নাপায় ধৰ। মানে চব পেকেজৰ দিফ চেন থাকে, এতিয়া কোনোবাই ধৰ তোৰ বিশ লাখ পাবি, হেৰি বিশ লাখ টকাৰ হেৰি পাইছে পেকেজ পাইছে চবেতো বিশ লাখ টকা নাপায়। কোনবাই হয়তো দচ পাব কোনবাই হয়তো আৰু ই পাব, আঠ পাব। তেনেকুৱা টাইপ তোৰ, বেলেগ বেলেগ পেকেজ থাকে, এইটোতো নিজৰ কেপাচিটিৰ ওপৰত কথা আৰু এতিয়া ধৰ, কম-কলেজবোৰে কি কৰে, সিহঁতে প্লেচমেণ্ট ড্ৰাইভ কৰে, প্লেচমেন্ট ড্ৰাইভতটো কোম্পানী বোৰ আহে। এতিয়াতো নিজৰ কেপাচিট কি ৰূপত কথাটো কিমান ভালকে তই ইন্টাৰভিউ দিব পাৰ, কিমান প্ৰফাইলটো তোৰ প্ৰফাইলটো কিমান ভাল হয় মাক্স-চাক্স ভাল। সেই বেছিচত্যই কিমান ডাঙৰ প্লেচমেন্ট টানিব পাৰ, সেইটো তোৰ নিজৰ ওপৰত কথা আৰু।
অ' অ' অ', উম, বুজি পাইছোঁ বাৰু। উম, আৰু চাপোজ এতিয়া মই যিহেতু অপেনত কৰি আছোঁ, তে অপেনত কৰিলেটোতো মই তোৰটো তেনেকুৱাকে এক্স-পীৰিয়েন্স নামটো এক্স্পীৰিয়েঞ্চ টা গভমেন্ট ইনষ্টিটিউচনে-নে পোৱাব বা যেনেক সেয়ে আৰু কি কয় তেনেকুৱা ক'ব গ'লে, যোনটো মানে প্লেচ যোনটো লে ৰেল'ত ট্ৰেইন কৰাব ষ্টুডেণ্টবিলাকক গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনটাই সেইটো লেভেলটো ইগনিও‌য়ে ট্ৰেইন কৰাব নোৱাৰে ন', কি কয় অপেন হে সেইটো বস ট্ৰেইন কৰাব নোৱাৰে, তে মই কি কৰিলেও মানে ভাল হ'ব? তোৰ মতে?
তই সেয়া কৰ‌ অপেনত যদি কৰি আছা তেতিয়া হ'লে তই সেয়া কৰ‌ কি কয় তই ধৰ যিহেতু তোৰ ধৰ কলেজৰ পৰা তই ধৰ ট্ৰেইনিঙ চেনিঙ পোৱা নাই, তই এটা কাম কৰ তই এটা প্ৰাইভেট জবত খোমাই যা প্ৰাইভেট যবত সোমাই গ'লে তোৰ এক্সপিৰিয়েঞ্চছটো তেনেকে বাঢ়ি যাব ন'। তেনেকে তই ট্ৰেইন হয় যাবি, ট্ৰেইন হয় যাবি তাৰপিছত তোৰ যেতিয়া এম বি এ খন ওলাই গ'ল, এম বি এ চাৰ্টিফিকেটখন ওলাই যোৱাৰ পিছতো দৰমহাটো এনেও বাঢ়ি যাব। ওপৰত, তেনেকুৱা ঠাইত
এতিয়া এ, কি কয় এতি-এতিয়া চাৰ গভমেন্ট সেয়াত বিলাকৰ ইনষ্টিটিউচনত কি হয়, বাহিৰৰ পৰা কি কয়, ভাল, ভাল কোম্পনী বিলাক আহে। কোম্পানী আহি‌ পেলাই, সিহঁতৰ প্লেচমেণ্ট ড্ৰাইভ কৰাই ঠিক আছে, এতিয়া সিহঁতে আহি বলে, হেৰি কৰিব, ইনষ্টিটিউচনত আহি পেলাই প্লেচমেণ্ট ড্ৰাইভ কৰে। মই যাব পাৰিম নে নোৱাৰিম নিজৰ ফালৰ পৰা তাতে।
তই মানে, সিটো যোনবোৰ প্লেচমেণ্ট ড্ৰাইভ হয়, সিহঁতে মানে সিহঁতৰ নিজৰ ষ্টুডেণ্টৰ কাৰণে হয়, এতিয়া তই যদি প্লেচমেণ্ট বিচাৰ, তই অফ কেম্পাচ চাব লাগিব। এতিয়া যেনেকে তই গুৱাহাটীত কাম কৰি তই গুৱাহাটীত কাম কৰিলি, তোৰ এক্স পিৰেঞ্চ হ'ল হোৱাৰ পিছত এই যে, নকৰি ডট কম থাকে বা এনেকুৱা ডিফৰেণ্ট ডিফৰেণ্ট ৱেবচাইট থাকে, তাত বাহিৰৰ কোম্পানীবোৰেতো জব পষ্টিং কৰে ন, তাতে ত‌ই এপ্লাই কৰিলি, তেনেক তোৰ বাহিৰৰ কোম্পানী, ভাল কোম্পনী লাগিও যাব পাৰে। কিন্ত তাৰ কাৰণে তোৰ এক্সপিৰিয়েন্ঞ্চ লাগিব ইয়াত এক্সপিৰিয়েঞ্চোতো চাব যে, মানুহটো কিমান এক্সপিৰিয়েন্ঞ্চ হয়, কিমান খিনি জানে বস এনেকুৱা টাইপ কথা।
উম, উম, উম, উম, উম। ত তই কি কয়? এ, এ, এটা মোক এনে অভাৰভিউ দেচোন, আইডিয়া এটা দেচোন। তোক তো এনেও সেয়া লাগিবই। তই যদি কেট দিৱ বা কিবা এক্সাম দিৱ, এণ্ট্ৰেঞ্চ দিশ, তাৰ পিছতো তোক কি কয়, চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত। তই ওতো টাৰভিউত বহিবই লাগিব এনেও।
অ', বহব লাগিব। অ, মানে হেৰি হয়, কলেজে নিজাকে পাতে ইণ্টাৰভিউ।
কলে কলেজে সেইটো নিজাকে পাতে। কলেজে শিকায় নে এনে তই নিজে প্রিপেয়াৰ কৰিব লাগে সেইবিলাক।
মানে কি কয়, মানে কলেজত সোমোৱাৰ আগতে নে প্লেচমেন্টটো
এনেই সোমোৱাৰ আগতেতোতো থাকে চাগে
পি- আই এটা হয়, পাচঁটাৰ ইন্টাৰভিউ আৰু গ্ৰুপ ডিছকাচন এটা। অ'।
অ সেইবিলাক বস্তু হয়তো। গ্ৰুপ ডিকছ চিলেকচন হয় নেকি কোনে ভালকে
অ', অ', মানে চব খিনি তোৰ অভাৰ অল হয় মানে ধৰ টোৰ জোনটো কেব বা জেম, মেট, জেদ যিয়ে দিৱ সেইটোৰ স্কৰটো তোৰ চিক্সটি পাৰ্চেণ্ট নে চেভেন্টি পাৰ্চেণ্ট এইটো স্কৰ চাই বাকী থাৰ্টি পাৰ্চেণ্ট ফ টি পাৰ্চেণ্ট মানটো-টো হেৰি পাৰ্চনেলি টেৰ্ভি আৰু গ্ৰুপ ডিছকাশচন এটা লয়।
অ' অ বুজি পাইছো উম তেনেকুৱা হলে তোৰ কি কয় তো কমিনিকেশ্বন স্কিল বহুত ভাল হ'ব লাগিব।
কমিনিকেশ্বন স্কিল ভাল হ'ব লাগিব, ইংলিছ ভাল হ'ব লাগিব, গ্ৰুপ ডিচকাচনত এয়া পায় বাৰু জি ডি পি এৰ
উমম।
তোৰ ইংলিছ ইংলিছ সেৱাটো ভাল হয়নে আগৰ পৰাই?
ইংলিছতটো ভাল মানে ক'ব পাৰি আৰু অলপ-চলপ কিন্তু ভাল কৰব' লাগব' তাৰ কাৰণে তোৰ মেইন কথা হ'ল প্ৰেক্টিচটোৰ ওপৰত ক এতিয়া ধৰক কচিং-কচিং তচিং ল এতিয়া যেনেকে তোৰ, কোনোবাই বেংকৰ এক্জাম। ক্লিয়াৰ কৰিছে, ক্লিয়াৰ কৰাৰ পিছত সি বেংকৰ এক্সাম ক্লিয়াৰ কৰাৰ পিছত, সিটো পাৰ্চনেল ইণ্টাৰভিউ হব ন', তাৰ। চাকৰি দিয়াৰ আগত ইন্টাৰভিউৰ কাৰণে সি কচিং লয় এতিয়া কচিং এটা বস্তু তো ভাল কি তই মানে যেতিয়া তোক মাত ক'ব আৰু টিচাৰৰ আগত ইনষ্টিটিউটত লৈছো আৰু ফিজিক্সালা হওঁক ক'বাত হওঁক তাতে মাতি কেনে তোক ক'ব দিব না ক'ব দিলে তো ভুলটো কৈ দিব যে, তুমি এইটো এইটো জাগাত ভুল হয় এনেকে এনেকে ক'বা বনাই দিব তোমাক যে ষ্টাৰ্টিং এনেকে কবা তাৰপিছত কিবা কুৱেশ্বন সুধিলে এনেকে ক'বা তেনেকুৱা টাইপ আৰু
অ তেতিয়াহলে ময়ো সেই ইণ্টাৰভিউৰ কাৰণে কচিং লোৱাত তোয়ে ভাল হ'ব। এটা মানে মোৰো ইমান কমিউনিকেশ্যন স্কিলটো ইমান এডভান্স নহয়। হয় আৰু ম হয় ইমান মই বহুত ষ্ট্ৰং ইংলিছ ক'ব নোৱাৰোঁ। নৰ্মেল আৰু এতিয়া অসমীয়াত হ'লে বহুত ক'ব পাৰোঁ। কিন্তু মানে ইংলিছত বহুত বেছি ষ্ট্ৰংলি ক'ব নোৱাৰোঁ আৰু
অ।
সেইটো কাৰণে মইও ট্ৰেইনিং ল'ব লাগিব আৰু সেইটো একচুৱেলি চাকৰি-তাকৰিত জইন কৰিলে, প্ৰাইভেটত জইন কৰিলে সেইটো বস্তু লাহে লাহে আহিয়ে যায়।
আহি যায় অ'। এইবাৰো এইবাৰো মই তোৰ হেৰি, চাৰিখন কলেজত দিলো নেকি পাৰ্চনেল ইণ্টাৰভিউ আইডিয়াটো পাইছোঁ অলপমান কেনেকে কি ক'ব লাগে।
অ'-অ'-অ' নাই নাই, এইটো প্ৰেক্টিচ কৰিছোঁ। লাগিব, এইটো সেইটো ঘৰটো কৰিব পাৰিনে নিজৰ ফালৰ পৰা, ছাপ'জ মই এখন হেৰি প্ৰিপেয়াৰ কৰি ললোঁ কুৱেশ্চন এয়া প্ৰিপেয়াৰ কৰি ললোঁ আৰু আনছাৰ এয়া প্ৰিপেয়াৰ কৰি ল'লো, তাৰপিছত মানে মই অ' কৰিব পাৰি অ'। বুজি পাইছোঁ বাৰু, তেনেকেইে কৰিব লাগিব নহ'লে আৰু মোৰ তাৰমানে কোনো উপায় নাই ন, মই তোৰ ৱৰ্ক লাইফটো চলি আছে চলাই ৰাখিব লাগিব। বেলেঞ্চ কৰি লৈ যাব লাগিব, প্লাছ ডিগ্ৰী টোও লব ল'ব লাগিব ভালকে। মানে যিহেতু তই কৰি আছ, তে সেইকাৰণে মই ভাবিলো যে নাই কুলদীপক সুধি লোৱা ভাল এবাৰ।
অ' অ' মই এই এই বছৰৰ তোৰ চাৰিখন, এই বছৰৰ তোৰ চাৰি খনমান কলেজতটো দিছিলো। হেৰি মানে পাৰ্ছনেল ইণ্টাৰভিউ। এয়া দিছিলো দিছিলো।
কেনেকুৱা হৈছিলে ভালে হৈছিলনে? তই তই কচিং লৈছো জানো? ইয়াৰ কাৰণেতো কোচিং
নাই লোৱা নাই নিজে মানে চেটজিপিতিত চাইছে অলপমান প্ৰশ্নবোৰ কি কি প্ৰশ্ন সুধিব। এইচব মানে তোৰ কমাৰ্চ। বেকগ্ৰাউণ্ডটোৰ কমাৰ্চ ৰিলেটেডে প্ৰশ্ন সোধে বেলেগ নোসোধে তোমাৰ ধৰা সুধি দিলে ধৰা। হেৰি অ মানে ধৰা কিবা এটা সুধি দিলো দে ফাৰ্নিচাৰ। ফাৰ্নিচাৰটো বেলেঞ্চ সেইটো। বেলেঞ্চ চিটৰ কোনটো চাইডে আহে।
অ সেইবিলাক সেইবিলাক মানে সুধিলে সেইবিলাক সুধিলে একচুয়েলি। পাৰা যায় কাৰণ তই যদি। পঢ়ি থাক একেখিনি বস্তুকে বাৰে বাৰে অ ৰিভাইজ মাৰিব লাগে এতিয়া ধৰ এনেকুৱা হয় যোনে এতিয়া বেংকিং ষ্টুডেন্ট বিলাক থাকে নহ। বেংকিং ষ্টুডেণ্টবিলাক। তোৰ এনেও সেইবিলাক বস্তু প্ৰিপেয়াৰ কৰিয়ে থাকে। তে সিহঁতে আৰু বেছি ভাল। কেই জানিব ক'ব গ'লে। আমিও যদি অলপ। অকমান যদি মেহনত কৰি পেলাই প্ৰিপেয়াৰ কৰোঁ তেতিয়াহলে আমিও পাৰিম।
অ' সেইটো মানে বেলেগ। অদ্ভুত প্ৰশ্ন নোসোধে তাৰমানে তই কমাৰ্চ বেকগ্ৰাউণ্ড তোক কমাৰ্চ ৰিলেটেড। তাতেই কুয়েশ্বন সুধিব তই মানে। কৃদযি পঢ়িছা। টেন টুয়েলভত যি পঢ়ছা সেই ৰিলেটেড কুয়েশ্বন। গ্লবেলিং নোসোধে। মানে যাৰ যি বেকগ্ৰাউণ্ড আৰু সেই হিচাপতে সোধে।
উম উম উম নাই নাই ঠিকে আছে নাই মই গম পাইছোঁ। বাৰভেউটো মই পাইছো আৰু এতিয়া লাহেকে। তই কোৱাৰ কাৰণে মোৰ হেল্প হৈ গ'ল। এতিয়া ময়ো নিজকে তেনেকুৱা ধৰণে প্ৰিপেয়াৰ কৰিব পাৰিম আৰু।
অ' অ'
উম।
তাকেই আৰু, অ' দে, অ' পঢ় ভালকে, অ' দে, অ'।